হেল্ল' অহ এইয়া এই পিঠা বনাই আছোঁ পিঠা
খৰিডাল খৰিডাল দেহ অহ
কিহৰ দুখত পকৰি ভাল লাগে
মই এক্সপ্লেইন কৰি ক'ব নাজানো যে সেইকাৰণে পিঠা বুলিয়ে ক'লো আৱ আকৌ পকৰি বুলি ক'লে আকৌ কব কি পকৰি বুলি কব
পিঠাটো কি পিঠা পিঠা মানে কি
পিঠা মানে আট গুৰি পিঠা দেই তাতে এটা দিয়া হৈছে নিমখ হালধি
আহ
তাৰপিছতে আৰু তাত দিয়া হৈছে হেৰি নৰসিংহ পাত পিয়াজ জলকীয়া সেয়া আৰু আটা গুৰি
অ অকন বেচন দিব লাগিছিলে আকৌ
বেচন নাই আকৌ ধনী নহয় যে বেচন কিনিবলৈ
তো আটা ঘৰত নেকি
আটা ঘৰত আছিলে আওঁ
আটা কি ঘৰতে খেতি কৰে নেকি
খেতি কৰা নহয় কিনি অনা কিন্তু বেচনটোও কিনিবলৈ পইচা নাই বেচনৰ দাম বেছি যে
অ হয় নেকি নাজানো বাৰু আমিতো আটাও আটাও আমি দেখি পোৱা নাই
বেচনৰ পকৰিটো খাবলৈ ভাল লাগে মই কিন্তু মই নাজানো কেলে মই আটাই সেই সে পকৰি খাইে ভাল
উ উ বাৰু সময় দেখিম
ভাল বস্তু হজম নহয় যে আমাৰ
অ আমাৰ হয় আমাৰ বেয়া বস্তুও হয় ভাল বস্তুও হয়
জেলি বনাইছিলে বাই ভাল লাগিছিলে খাই পকা আমাৰ জেলি
অ
বা গল বা গল
অ ঘৰ আছে
হা
ঘৰ আছে অ
অ কেতিয়া আহিলে বা
বা আহা আজি চাৰিদিন মান হল
কিমান দিন
চাৰিদিনমান হ'ল বোল হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছেনে নাই শুনিছে নে
এ এই ফোন এটা আহিছিল
অ অ
এক মিনিট ৰব অসুবিধা হব নেকি এনেকে প্ৰব্লেম হব
নহয় নহয়
উম
ভালেই ভালনে খবৰ খাতি ত
উম
ফন কিয়া
হা
আৰু কৌন
আজ মেৰা পেহেলা ডিউটি লাগায়া আভি তৌ ইতনা আইডিয়া নাহি অ দুচৰাকৌ গিয়া হে নে হম ফন কিয়া তৌ অভি অব ৱা অ মেৰে চাথ হা